হেল্ল' হয় স্বাগতম জনাইছো আপোনাক এটি নতুন কথোপথনৰ মাজলৈ কেনে কেনে আছে আপুনি আশা কৰিছো নিশ্চয় ভালে আছে আহ মইও ভালে আছো আহ আজি আমি এটি নতুন বিষয়ৰ নতুন এটা বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰিছো সেয়া হ'ল আমাৰ ঐক্য কথা ঐক্য আমাৰ দেশৰ কথা আমাৰ এনাজৰীৰ কথা একতাৰ কথা আমি পাতিব বিচাৰোঁ থৈছোঁ হয় চাঁওক আমি ভাৰতবৰ্ষ এনেকুৱা এখন ঠাইত বসবাস কৰি আছো য'ত উত্তৰ পূৰ্বাঞ্চলৰ সাত ভনী বুলি কোৱা হয় যোনখন ঠাইক বুলি ঠাইক কোৱা হয় আহ সেই অন্যান্য ৰাজ্য সমূহক বাদ দি যদি আমাৰ ৰাজ্যখনলৈ চাওঁ আমি আমাৰ ৰাজ্যৰ যোন যিকোনো এটা অঞ্চলত বসবাস কৰোঁ যদিও সেই অঞ্চলটোত আপুনি দেখ পোৱা যাব কেৱল অকল এটা নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ আমাক দেখা পোৱা নাযায় অঞ্চলটোত সানমিহল হৈ থকা নানা ধৰণৰ জনগোষ্ঠী বসবাস হৈ থকা দেখা পোৱা যায় নানা ভাষা ভাষী নানা ধৰ্মীয় নানা সাহিত্য অ মানে পৰিপূৰ্ণ এটা জনগোষ্ঠী দেখা পোৱা যায় তথাপিতো কিন্তু ইমান খিনি জনগোষ্ঠীয়ে একেলগে বসবাস কৰে যদিও তেওঁলোকৰ মাজত ইমান মতানৈক্য হোৱা দেখা পোৱা নাযায় আপুনি কি ভাবে ইমান ইমানখিনি লোকৰ মাজত আমাৰ ইমান খিনি ভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মাজতো আমাৰ ভাৰতবৰ্ষৰ মাজত একতাটোৰ কথা আপুনি কি ভাবে একতাটো আছেনে আমাৰ ভাৰতবৰ্ষৰ মাজত ইমানখিনি জনগোষ্ঠী আছে যদিও
অ মই ভাবো এই যি একতাৰ যি মাত নুবুজাৰ যি এক আহ সমস্যাৰ বৰ্তমান সময়ত দেখা পোৱা গৈছে সেই সমস্যাৰ অ এক এতিয়া মূল কাৰণ হৈছে দুনটি কাৰণ যেতিয়া কোন কোনো এটা জাতিৰ দলৰ ফালৰ পৰা যেতিয়া কোনো এজন ব্যক্তি বৰ্তমান সময়ত যেতিয়া নেতা হিচাপে আহ যেতিয়া এজন নেতা হৈ যেতিয়া ওলাই তেতিয়া তেওঁ নিজৰ জাতিটোৰ বিষয়ে অলপ বেছিকৈ মানে ভাবিব লয় আৰু অ তেওঁ ভাবে যে অ মোৰ টোহে মোক এই ধৰি লওক পৰিচন্ন মোক ৰাখিছে পোৱা সেই মখে এজন নেতা হিচাপে চিলেকশচন কৰিছে তেওঁ সেই নিজৰ জাতিটো তথাবি তেওঁৰ অঞ্চলত থকা অন্য জাতি প্ৰতি অলপ কম গুৰুত্ব দি অ দিয়া দেখা পোৱা যায় ময়ো সেইটো যিটো দুৰ্নীতি বৰ্তমান সময়ত কৰা হৈছে সেই দুৰ্নীতিটো আতৰা হওক আহ মই ভাবো অ সকলো অ জাতি জাতিকে অ সমান ধৰণৰ একে অ ধৰণৰ এক বিবেচনা বিবেচনাৰে অ চোৱা যায় অ এনে নহয় যে কোনোবা এজন নেতাকে এ কোনো এটা জাতিৰ ফালৰ পৰা এতিয়া আহ তেওঁ নিৰ্বাচন কৰা হয় তেওঁ অকল নিজৰ যিটো কথা ভাবিলেই নহ'ব তেওঁৰ লগত থকা, তেওঁ অ' অঞ্চলত থকা তেওঁ সেই উম, ঠাইত থকা অন্য জাতিও এটা অৰিহণা আছে তেওঁক জনক। বনোৱা মই ভাবো, সেই সকলকো তেওঁক গুৰুত্ব দিয়া একে অ' জৰুৰী
হয়-হয়-হয়, আপুনি একদম বাচক-বাচক সন্মত কথা কথা কৈছে বৰ্তমান পৰি পৰিলক্ষিত হোৱা দেখা দেখা গৈছে সেই কথা সমূহ। যে অ' আপু আপুনি সেইটো কথা কৈছে সঁ‌চা কৈছে যে সেই যোনটো আপুনি নিৰ্দিষ্ট জাতি ভিত্তিকত যোনটো আমাৰ গুৰুত্ব দিয়া হয়। আপুনি কৈছে এটা সমাজৰ এটা ব্যাধি বুলি কোৱা হৈছে সেই কথাখিনি। সেইটো আছে আহওক যিহেতু, যিহেতু আমি এখন ধৰ্ম নিৰপেক্ষৰ ৰাষ্ট্ৰত বসবাস কৰি আছোঁ‌। সেই ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী-চৰকাৰী কাৰ কৰি কাম অনুসৰি, কোনো ধৰ্ম, কোনো ধৰণৰ স্পেচিয়েল নহয়, বিশেষ নহয় সকলো ধৰ্ম সমান সেই ক্ষেত্ৰত সাংবিধানিক ক্ষেত্ৰৰ পা চাবলৈ হয়, সকলো সমান এতিয়া সেই জোনটো আপুনি যিকোনো কথা ক'লে সেই হিচাপত চাবলৈ গ'লে আমি আমাৰ যোনটো কাৰ্য চলি আছে মাজত, সেইটো সংবিধানৰ স্বৰূপ সংবিধানৰ ৰূপত চাবলৈ গ'লে কোনো এটা অবৈধ কথা ত কাৰণ ধৰ্ম্ম নিৰপেক্ষেখন অ, ধ ধৰ্ম নিৰপেক্ষৰ ক্ষেত্ৰত আমাৰ দেশ এখনত তেনেকুৱা ধৰণৰ বিভাজনতা সৃষ্টি কৰিব নোৱাৰে। হয়নে? অ' এতিয়া চাওক, এতিয়া চাওক সাংবিধানিক ক্ষেত্ৰত সেইটো সম্পূৰ্ণৰূপে বিকল হৈ পৰে। অ' এটা এতিয়া সংবিধান ঊনৈশ পঞ্চাশ চনৰ পিছত আমাৰ প্ৰচলন হৈছিলে, অৰ্থাৎ ধন ধৰ্ম নিৰপেক্ষ নীতিটো সিমান নৰ পিছত হৈছিলে কিন্তু আমাৰ চাওক আমাৰ আদৰ্শ কিমান আগৰ পৰা আছে আম যদি চালৈ যাওঁ আমাৰ দুজনা গুৰুৰ কথা মনত মন পেলাও শংকৰ আৰু মাধৱদেৱৰ কথা মনত অ' হয়। তেওঁলোকৰ দিনত মন কৰক তেওঁলোক তেওঁলোকৰ দিনত তেওঁলোকে জানো জাতি ভেদৰ ভাগ কৰিছিলে? নামঘৰ হয় নামঘৰত সকলোকে সমান স্থান দিছিলে। সমাজত সকলোকে সমাজ স্থান দিছিলে। সকলোকে সমানে ৰাখি। সকলোকে সমানে ৰাখি মানৱতাৰ দিশে মানৱতা ধৰ্মৰ দিশে আগবঢ়াইছিলে গতিকে সংবিধান প্ৰচলন। আগৰ পৰা আছে সেই আদৰখটো আছে। আৰু মই ভাবোঁ যে আমাৰ বৰমান সময়ত স আদৰ্শত আমি পাহৰি যাবা লাগে। হয় ক কোনোবা এটা এতিয়া সেই ক্ষেত্ৰত এটা কথাও আমি যদি চাবলৈ যাওঁ যে। এটা নিৰ্দিষ্ট এ বহিৰাগত কিছুমান অবৈধভাৱে প্ৰৱেশ কৰা সকলৰ কথা চাবলৈ গ'লে সেই ক্ষেত্ৰত সংবিধান সেই কথাটো ধৰ্ম নিৰপেক্ষৰ ক কোনোবা খিনি তেওঁলোককো হয়তো ব কৰিবলগীয়া হ'ব পাৰে কাৰণ তেওঁলোকে এটা অবৈধ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিছে। কোনোবা এখন ঠাইত প্ৰৱেশ কৰিবৰ কাৰণে। এ অ' সেই ক্ষেত্ৰত অ' সেই ক্ষেত্ৰত আপুনি কি ভাবে যে কেইজনমান অবৈধ প্ৰৱেশকাৰীৰ কাৰণে এটা গোটেই জাতি জনগোষ্ঠীক বদনাম কৰা বা গোটেই জাতিসমূহৰ মাজত এটা বিভেদ সৃষ্টি কৰাটো ভালনে নে বেয়া নে? সেইসমূহ এটা নিৰ্দিষ্ট হিৰৰ মাজেৰে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজে সেইসমূহ বিভাজন কৰি তেওঁলোকক আঁতৰাই দিয়াতটো প্ৰয়োজন আপুনি কি ভাবে যে সকলোকে হা শাস্তি কৰাটো দৰকাৰ নে?
অ' মই ভাবো অহ। এই সকলোবোৰ অ' ৰাইজৰ মাজলৈ নামি অ' য যি অ' অ' অৱশ্য ধৰ যিখিনি লোকৰ কোনো এটা অঞ্চললৈ যেতিয়া প্ৰৱেশ আহে সেই লোকসকলক লোক সকল জ পৰা আহিছে সেই তাৰ যি চৰকাৰ বা তাৰ যি ধৰি লওক নেতা হল তাৰ লগত উম ৰাজনীতি ভাৱে মতামত কৰি সেইসকল পুনৰ নিজৰ ঠাইলৈ ঘূৰি যোৱাকৈ আহ বাধ্য়তা বাধ্য কৰি যেতিয়া লৈ যোৱা হ'ব তেতিয়া মই ভাবোঁ‌। সেই ঠাইত কোনো জাতি বা ধৰ্মক লৈ ভেদা ভেদ সৃষ্টি হোৱা দেখা পোৱা নাযাব। উম যদি আ ধৰি লওক এ আহ অ অঁ। মতা - ম - অ মতামতৰ অহ সেয়াত নাহিও যদি অ নিজৰ ফালৰ পৰাই যদি অ চেষ্টা কৰে যে জাতিটো এই ভ্ৰমণটোকে ইয়াৰ পৰা নাইকিয়া কৰি দিম তেতিয়াহ'লে সেইটো এটা বহুত
হয় হয় ভ একদম এটা ভুল ধাৰণা ভুল ধাৰণা আৰু সম সম্পূৰ্ণৰূপে সেইটো চাবলৈ গ'লে। এটা অনৈতিক কাৰ্যত। অনৈতিক কাৰ্যয়ত পৰিব হয় ন সেইটো এটা অনৈতিক কাৰ্যয়ত পৰি আজি আপুনি আজিৰ পৰা দু দুই পাঁচ বছৰৰ পিছত আগত চাওক। আপুনি আমাৰ জাতি ধৰ্ম। কোনো। বিভেদ নাছিলে কিন্তু আজিকালি আপুনি এটা স্পেচিফিক ধৰ্মটো বাদেই দিয়ক বিভিন্ন ধৰণৰ হয় খিলঞ্জীয়াা এই অসমত বসবাস কৰা খিলঞ্জীয়া সকলৰ ওপৰতো প্ৰশ্ন উটিছে যে অ অ অসম অসমীয়া। আৰু অন্যান্য বিভিন্ন জাতি জনগোষ্ঠীৰ আম নাম ললো সেইবিলাকৰ
হয় হয় হয় হয় নিশ্চয় নিশ্চয়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
হয়
সয়া শব্দ ল কিমান খিনি মাৰপি ধ হ'ল কিমানখিনি গতিকে এই ক্ষেত্ৰত মোৰ মতে ৰাজনৈতিক স্পষ্টিকণ এটা লাগে যে মানুহৰ মাজত সেইখিনি ঠেলি দি মানুহৰ মাজত সেই ভাৱ সৃষ্টি কৰিব নালাগে কাৰণ ইমান সুকীয়া সুকীয়া সন্মুকে বসবাস কৰা ইমান খিনি জনগোতি জনগোষ্ঠীৰ ৰাইজৰ মাজত বসবাস ইমান এ এজাল বান্ধোনেৰে বান্ধি থকা এখন দেশখনত এনেকৈ শেষ কৰি দিয়াটো আমি নিবিচাৰো বা আমাৰ ইমান বিভেদ বিভেদ সৃষ্টি হোৱাটো আমি নিবিচাৰো গতিয়া সেই ক্ষেত্ৰত আমি প্ৰথম কথা যে আমিও সেই নিজৰ ভাৱ ধাৰাটো নিজৰ মনলৈ আনিব লাগিব কাৰো কথা শুনি আমি আমাৰ নিজৰ মাজত বিশ্বাস আমাৰাজত কথাটো ভাঙি দিব নাগে কাৰণ আমাৰ মূল মূল শক্তিটো আছে একটা মূল শক্তি হৈছে একতা আৰু আমি সকলো অসমীয়া গতিকে আমাৰ মাজত কোনেও সেই ভাৱটো আনিব নোৱাৰে বুলি ভাবি কেইজন টানিব নোৱাৰে বুলি আমি সেই কথাটো কৈছো ভাৰতৰ ইতিহাসখনে মন কৰক বা আমাৰ ভাৰতৰ সামাজিক ক্ষেত্ৰ খনে মনত মন কৰক ঐতিহ্ আমাৰ আহ বৈচিত্ৰৰ মাজত ঐক্য হৈছে আমাৰ একমাত্ৰ শক্তি কাৰণ বিভিন্ন বিভিন্ন ৰঙৰ জাতি জনগোষ্ঠীৰ মাজত। বিভিন্ন ভাষা ভাষাৰ মাজত আমি সকলোৱে এক ভাৰতীয় সকলোৱে এক অসমীয়া সকলোৱে ভাৰতীয়। গতিকে সেই ক্ষেত্ৰখনত যদি। কোনোবাই তাৰ মাজত জাতিভেদৰ ভাগ কৰিবলে আনে, তেনেহ'লে গোটেই দেশখনে আমি ভাগ কৰিবলগীয়া হয়।
হয় হয়, নিশ্চয় নিশ্চয়।
নিৰ্দিষ্ট-নিৰ্দিষ্ট জেগা ভাগ কৰিবলগীয়া হৈ পৰিব পাৰে। আৰু মই ভাবো যে সেই নিৰ্দিষ্ট যিটো সমস্যা হৈছে, সেই সমস্যাৰ ক্ষেত্ৰত আমাৰ ঐক্য আৰু সেই উ-ঐক্য আৰু একতাৰ মাজত সেই ভাগ আনিব নালাগে, সমাজখন সম্পূৰ্ণৰূপে দুৰ্বল কৰি পেলোৱা তেতিয়া বুলি গতিকে-গতিকে সেই ক্ষেত্ৰখিনিত আমি চলি থকা সেই কথাখিনিৰ বিষয়ে আলোচনা
হয় হয়, নিশ্চয় নিশ্চয়।
ৰাইজেও সেইখিনি অনুভাবন কৰক। আৰু নিজৰ মাজত একতাটো গ এখন সত শালী ভাৰতবৰ্ষ কৰিছ, ধন্যবাদ জনালো আপোনাক, আজি এই
হয় হয় হয়। হয় হয়, থেংক